হেল্ল' উম হেল্ল' আপুনি কি কৰি আছে?
অ এ বহি আছোঁ আপুনি
মই শুই আছো কিবা কিবা খালে?
অ খালো ভাত খালো ভাত খালো
আৰু
আহ মাছে দি খালো মাছ চবি
উম ভাত তুমি কোনটো চাউল ভাত খোৱা ডাঙৰ চাউল হয় ন গৰু চাউল
এনেই আাৰ ম দোকানৰ বলে জলটো চাউল বিক সটোৱে মানে ইমান মোৰ মানে অভিজ্ঞতা নাই সেইবিলাকৰ
উম তুমি তুমি গম পোৱানে গুৱাহাটী কেইখন এ বিশ্ববিদ্য়ালয় আছে আৰু উম ক'ত মানে ভাল লগা ঠাই ফুৰিব লগা যায় গ ন নাই?
মানে ফুৰিব লগা ফুৰিব চা ফুৰিব লগা যাওঁ মানে। মই এনে যোৱা এখন জেগা এখন আছে বহুত ভাল জেগা হয় সখন বিশ্ববিদ্যালয়ত মই ক'ব নোৱাৰিলো কেইখনমান আছে এনে জোগা এখনত গৈছিলো ম ডিমা হাচৰ গৈছিলো মই উম তুমচংক তুমচং গছিল। সেইটো জগা ধুনীয়া হয় পাহাৰ পাহাৰ হয়। বহুত ওখ পাহাৰ হয় অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ পাহাৰ হয় এইখন
কোৱাচোন তুমি তুম বিত কেনেকে গ'লা কত থাকিলে আৰু কি খালা সব বিষয়ে বিষয়ে অলপ অলপকে কোৱাচোন মোক মোৰ জানিব ইচ্ছা কৰিছ তাতে মই যাম এবাৰ গৈছিলো আকৌ এবাৰ
আহ মই মানে পাৰীৰ পৰা মই এইফালে আহ এখন জাগাৰ ন গলো মান কলম মন্দিৰ গলম মন্দিৰ পৰা মানে গুৱাহাটীলে আকৌ ঘূৰি আহিব গৈছিলো। তাৰপিছত ভাবিলো যে এ ওচৰত যে তোৰ য আছে। কিবা চাওক সেইখিনি ঘূৰি হব অল এনেকে কৰি বো তাৰপিছত আহ তাৰ পৰা গাড়ী আ অ হাফলংলে হলো, পাহাৰৰ পৰা। তাৰ পৰা আমি অট লৈ অটো লৈ কেনে আহ অটো দি আমি ইয়াত ব হয় আহ নিবচৱানিৰ ভিতৰলৈ গলো আমি মাহৰত আৰু তাতে যাই কেনে অলপ কিবা খোৱা ধোৱা কৰি কেনে আমি আকৌ তুম চাং গলে ৰনা হলো। তাৰপিছত তুমজাক কিকত পাহাৰ তলতে মানে এখন ঠাই আছে আহ সেইখিনি ঠাইত মানে ওপৰলৈ যাওঁতে মানে এ মানে কিব লব লাগে মানে যে কিবা এটা প্ৰব্লেম হ'লে মানে সেইটো নাম্বাৰত মানে কল কৰি দিব পাৰি মানে। অ ত মানে আহি যাব আহি যাব সেইটোৱে মানে তাৰপিছ আমি মানে পঢ়ানেৰালে গৈছো তাতেখন দোকান চালো দোকানত মানে এই লাঠিবোৰ যে মানে পাহাৰ উঠোতে মানে লাঠি লাঠি লয় ন
উম হম
সেইবিলাক লাঠি মানে দহ টকাকে এখন লাঠি স বিকিছে তাৰ পৰা এখন লাঠি ললো নৈ কেনে আমাৰ ওপৰ ফালে গ'লো ৰ তাৰপিছত আমি আহ অলপ ঠাই গৈছিলোহে তাতে মানে আমি ৰাস্তাত চালো নাচপতি গছ প্লাম গছ ত তাতে মানে তাতে অলপ খালো নাচপতি খালো এ কিছুমান প্লাম খালো নাচপতি এইখিনি সময়ত মিঠাই আছিল বাৰু
প্লামটো চাইকেল বগা ন আছিল পকা নাছিল আছিল চাগে
নাই নাই নাই নাই নাই প্লামটো পকা নাছিল অ পকিছে কেইটামাৰ মাজে মাজে মাজে পকিছে
নাচপতি তুমি কেনেকৈ পাৰিলা তাৰ পৰা
অ মানে অ মানে তাতে মানে মানত মানুহবোৰ ঘূৰিব আহে এ অ অ বা বা বাচ অ বা চাহ কাটি থৈ দিছিল মানে তাতে যে মানুহবোৰ আহিব মানে পাৰিবাৰিক সাৱধানে কাটাইপৰ মানে তাছত আমি আহিব বুলি অ পাহাৰ ন উঠিগলো মানে পাহাৰ মান মানে একদমান চিধা ৰাস্তা নহয় মানে আমি চিধা মানে সেনেকা নহয় মানে এনে ৰাস্তাবোৰ যে থাকে চিধা ৰাস্তা এনেকা হয় ওখ ৰাস্তা নহয় ৰেডি এনেকাে মানে ঘূৰি ঘূৰি যাব লাগে পাহাৰখন আ এইখন পাহাৰ মানে
যত ত তুমাৰ তুমি যোৱা তুমি যোৱাৰ সময়ত তুমি কিবা পানীৰ বটল লৈ গৈছিলা নাই গ খোৱা বস্তু লৈছিলা নাই কেনে
অ অ অ সেইটো আপ অ মই কওঁ যে আপুনি যদি যায় কেতিয়াবা পানী বটলটো আপুনি তলৰ পৰাই কিনি লব কাৰণ তাত ত ওপৰত গ'লে আপোনাৰ পানী বটলৰ দাম পাঁচ গুণ বাঢ়ি যায় মানে য'ত তলত পানীয়ে পানী ব- টল মানে মাহে তাৰে পাহাৰৰ মানুহবোৰোৰ মানে কষ্ট কৰি কেনে পা হে বহুত কষ্ট হয় ন পাহাৰত বা দোকান আছে ওপৰত পানী বহুত কষ্ট কৰি ওপৰলৈ উঠাই লৈ যায় সেইকাৰণে আৰু তাৰপাছত আমি আ হেনডোৰ ওপৰ ফালে উঠি গৈছো
তাতে উঠি ক'ত থাকিলে তাতে তুমি পাহাৰত উঠি কেনে কিবা খালানে নাই তাতে
অ আমি পাহাৰলো তাতে আকৌ কেনে আমি একদম ওপৰলৈ গ'লো মানে গাঁওখন আছে আহ এই গাঁওখন নাম গাওখনৰ আ গাওঁখনৰ নামোৰ ভাল কে মনত নাই কা
পিলে কুৱাপ মই যে গৈছিলো ন ম তাত এতিয়া গাওখন আছিল পিলেকুল পিলেকুল গাওঁ আৰু এ সেইখন গাওঁ তোমাৰ চাগে অ কিমান চন অ ঊনৈছশ থাৰ্টি চেভেন থাৰ্টি চনত স্থাপিত হৈছিল তাতে আৰু তো তাৰে বেছিভাগ মানুহ তোমাৰ খ্ৰীষ্টানটি ধৰ্ম বেছি মানুহ যাতে
হয় হয় তাৰপছত আমি একদম ওপৰলৈ গলো তাৰপিছত আমি পাঁচশকে লৈছে অ চাৰে পাঁচশকে লৈছে আমাৰ দুজন আছিলো দুজনে কেম্পত থাকিলো থকাৰ পিছত আমাৰ মানে আকৌ চানচেট চাব গ'লো আৰু ওপৰলৈ পিকলৈ গলো আহ চানচেটখন চালো চাই কিনে আমাৰ আহোত আহোত এন্ধাৰ হৈ গৈছিল পোৰা তাৰপিছত আমি আ কেম্পলে কেম্পলে আহিলো ৰাতি ৰাতি আমি মানে মাক কৈছিলে যে অ তাতে তাৰে মানুহবোৰ কলে যে আহ ৰাতি আপোনালোকে ভেজ খাব নে নন ভেজ খাব আমি কৈছো যে আমি নন ভেজ খাম বুলি কৈছো
তাৰপিছত আমাক মাংস দিছে মানে তাৰে মানে ত অ তাৰে মানে এটা লোকেল অ কৈছে মানে কিবা এটা বনাইছিল মানে মই ধৰিব পৰা নাই মানে ধুনীয়া হৈছিল মানে শুকান জাল আদি বনাইছিল কলৰ কি কল ফুলৰ কিবা হয় নেকি আহ সেইটো বনাইছিল মানে বহুত ধুনীয়া লাগিছে আৰু মই সেইটোদিয়ে খাই উঠিলো বেছি ভোক লাগি গৈছিল
তাতে চাগে মোবাইলত নেটৱৰ্ক অ নাপায় তুমি যেতিয়াহ'লে কেনেকে মৱাল চাৰ্জ দিছ তেনে মৱাইল চাৰ্জ নাছিল তোমাৰ ছাগে
অ ভাইটোৱে মানে এনে নেটৱৰ্ক মানে নেটৱৰ্ক পাই মানে কাৰোবাক মানে এছ এম এছ কৰিব পাৰিব কলটো কৰিব পাৰিব এই পাহাৰৰ ওপৰতো মানে নেটৱৰ্কটো পায়ে মানে ইমান ই নহয় কিন্তু চাৰ্জ তাতে চাৰ্জ দিব গ'লে এ এখন মোবাইলত এশ পাৰ্চেণ্ট চাৰ্জ আপোনাক পঞ্চাশ টকাকে দিব লাগিব তাতে যে
কিয় তা তাতে কোনো আপোনাৰ কাৰণ্ নাই নেকি
নাই নাই কাৰেনট নাই তাতে চলাৰ চিষ্টেম আছে চলাৰৰ পৰা মান বেটাৰী চাহজ হয় ন
অ আমি যদি গৈছিলো তেতিয়া তোমাৰ সেই আছিল তাতে
উম হম কেতিয়া য জেনেৰেটাৰ আছিল জেনেৰেটাৰত পেট্ৰল ভৰাইকেনে দিছিল মই চাৰ্জ দিছিলো মন চাৰ্জ আছিল ন মই পাৱাৰ বেংক লৈ যোৱা নাছিলো
আহ আপোনাৰ পৰা কিমানকে লৈছে
লৈছে
অ একেই আমাৰো পঞ্চাছটকাকে লৈছিল
উম হম তুমি তাতে কি কৰা মোৰ কি ক'লো তেতিয়া মই শুনা মই যেতিয়া গুৱাহাটীৰ পৰা আহ তুমি আমি লগৰ কেইটাই টিকেট কাটিলো তোমাৰ সেই নিউ হাফলং জাংচনলৈ তাতে আমি য যতে আছ তে বাৰটা বাজিল তেতিয়া তাপৰাত তমাৰ সেই তুম হাফলং চিটতো যাব নোৱাৰি গাড়ীবোৰ বহুত দাম লয় তাতে আমি ষ্টেচনতে ৰুম পাই যাতে আমি ৰুম থাকিলো থাকিনে ৰাতিপুৱা উঠি আমি এনে কোৱা মজা ভাল লাগিল মানে চাৰিওপিনে পাহাৰ মেঘেৰে আবৃত সেইটো মানে পাহাৰৰ ওপৰত পাহাৰ ক সেই কাৰনে বনাইছে হাফলং জাংচনখন ট ৰাতিপুৱা উঠি কিনে তে তাতে কিবা খালো জলপানী কিবা খাই কিনে আমি তাৰ পৰা বাহৰুটো লৈকে টিকট কাটিলো ট্ৰেইনত আহিলো আমি বাছেৰে আহিব পাৰিলো হয় কিন্তু বাচেৰে আহিব লে খৰচ বেছি হৈ যাব আৰু বহুত দূৰ হয় আৰু বহুত টাইমো লাগিব আমিৰি কৰিলো স নথলো আহি কেনে আমি মাহত ষ্টেশচনৰ পৰা অটো এখন ললো দুজনে লৈ কিনে আমি মাহুৰ টাউনলৈ গ'লো তাতে যাই কিনে চিকেন ভাত খালো আৰু তাৰে লোকেল যিবিলাক চব্জি আছিল তাত সেইবিলাক খালো খাই কেনে প লোকেল সেইটো অ চহৰৰতটো অলপ ঘূৰিলো অল টাউনটো অলপ ঘূৰিলো কৰি কাপোৰ চাপোৰ কিবা কিনিলো কিনি কিনে আমি ভাৰতলো তুমিক যোৱাৰ আগতে মানে আমি এখন গও পা সেই গাঁখনক পিল কো গাও বুলি কৈছে কলা গাওখন বিলেক গাও ত' সেইটো যোৱাৰ আগত আমি ৰাস্তাত বহু কেইটা তোমাৰ আমলখি গ়ছ তোমাৰ নাচপতি গ়ছ বেদনা গছ আৰু লেচু গছ চব খিনি বাঢ়িছো আমি কি কৰো। আমি গাড়ী পৰা নামি কিনে নাজপুত সেই আৰু এ সেই খালো লিচু খালো কিন্তু নাচ য তম টেঙা চ অলপ পা অলপ কমকে খালো লিচু টো অলপ ভাল আছিল খালো ত' আমি খাই চল্লিশ মিনিট পিছত আ এ গাওখনন মানে পালো গাওখন পোৱাৰ পিছত আমাৰ পৰা দূৰত ষ্ট্ৰণি ৰেজিষ্ট্ৰন কৰি কেনে আমি তাতে প পানী পানী পানী লৈ আমি ওপৰত যোৱাৰ কাৰণে মানে সেই ৰওনা হলো ত' যোৱাৰ আগতে আমি এটা কাম কৰিলো মানুহ বিলাকে কলে যে আমাৰ ল লাঠি লাগিব লাঠি নোহোৱাকৈ ওপৰত যাব নোৱাৰি নহ'লে পিছলৈ পৰি যাম। চ আমি দুখন লাঠ দশ টকা দশ টকা দি বিশ টকা দি তুমি লাঠি লৈ কিনে কান্ধত বেগ‌ লৈ আমি লাহে লাহে খোজকাঢ়ি ধৰিলো ধাৰ পিছত অলপ দূৰ পিছতে আমি সেই পালো নাচপতি গছ আকৌ পালো চ' আমি তাতে নাচপতি এ আকৌ অ বাহৰে কোবাই কেনে খালো খাই খাই খাই খাই অলপ পিছত ভাগৰ লাগে গিল আকৌ আমি প্লাম গছ পালো চৌ প্লাম গছ যেতিয়া পালো তেতিয়া আচানক চালো পিছৰ পৰা মানহ কিছুমানে বন্দুক লৈ আই আহি আছে মানে সিহঁতক ফৰেষ্ট ডিপাৰ্টমেন্টৰ হয় ফৰেষ্টৰ মানুহ হয় আহি কিনে আমাক সুধিছে এ যে ভাইটি তোমালোকে ক'ত যাবা আমি কলো এম টিম টো উইকত যাব সিহঁতে কৈছে ঠিক‌ আছে যোৱা আহ, বহু ওপৰত হয় লাহে লাহে চুললি যাব এনেকুৱা ক'লে আৰু আমাক চ' আমি সিহতৰ কথা শুনি কেনে অলপ কৰি আহিলো